হেল্ল' শুনিছেনে? অ শুনিছেনে বন্ধু?
অ বন্ধু শুনিছা?
অ অ শুনিছো, কি কৰি আছা? মই জাষ্ট ভাত খালো, তুমি?
এ মইও ভাত খাই কাৰণে খুমে আৰু অলপ দেৰিকে।
হয় নেকি? কিহৰ লগত খালা আজি?
সেই চিলি ফিছ
চিলি ফিচ নে চিলি চিকেন?
চিলি ফিচ চিলি ফিচ চিলি চিকেন ন।
অ চিলি ফিচ, চিলি ফিচ ভাল লাগে, চিলি চিকেনো ভাল লাগে।
হয় দু -দুটাই ভাল লাগে চিলি ফিচ, চিলি চিকেন।
সেইটো বিয়া - চিয়াত বনাই নহয় সেইটো খাব কিন্তু।
এ বঢ়িয়া লাগে।
বিয়াত - বিয়াত বনোৱা ইমান ভাল নহয় ঘৰত বনোৱা নিচিনা।
হয় হয়
তুমি বেছি ঘৰত বনোৱা ভাল পোৱা নে বিয়াত বনোৱা ভাল পোৱা,
মোৰ ঘৰতে বনাই খাও খাব মন গ'লে চিলি ফিচ ঘৰতে বনাই খাওঁ, বাহিৰত তেনেকুৱা নোখোৱা নাযায় চিলি ফিচ বা চিলি চিকেন যিয়ে হওক, চিকেনতো চে চিলি চিকেন বহুত দিনৰ খোৱাই নাই ঝু ঝুলেই খাই আছো,
উম
কেনেকুৱা এ তোমাৰ চিলি চিকেন বনাবৰ কাৰণে ঝামলাও আছে ন ইমান ভাজিব লাগে মাংস, টো মাংসটো তাৰপিছত তোমাৰ কেপচিকম কাটিব লাগিব চচ, দিব লাগিব, তুমি পিয়াজ বেলেগ ষ্টাইলত কাটিব লাগিব,
হয় হয়
ডাঙৰ ডাঙকে কাটিব লাগে পিয়াজ,
এইটোতো হয়
উম
আৰু তোমাৰ সেইটোতো হয় কিন্তু মই বেছিভাগ তোমাৰ, আজিতো মই সেইটোৱে খালো ভতেকেৰেলা আলু ভাতে কেৰেলা আলু, প্ৰটিন সেইবোৰ ভাল পোৱা নে ভাতেকেৰেলা, পটল, বিন,
পাওঁ পাওঁ পাওঁ চব্জি মই চব খাওঁ,
চব্জি চব খোৱা,
চব চব,
মই পটলৰ বাহিৰে চব খাওঁ,
পটলটো কিয় নোখোৱা?
এ কিবা এটা ভাল নালাগে হে চবজি
তাকেতো কিবা এটা এনেই তেজ ভাল লাগে নালাগে নেকি,
অ কিবা এটা গোন্ধ পাওঁ পটলৰ গোন্ধ মানে কিবা এ, তা মানে ভাল নালাগে,
অ আচ্ছা আজি পিছে ক ক'ত ক'ত ক'ত গ'লা দিনটো?
আজিৰ দিনটো মই আলি অলপ ফুৰিবলৈ গলো,
হয়
তোমাৰ পল্টন বজাৰ চাইডে,
আজি বৰষুনো দি আছিল ন দিনটো কিন কিনিয়া অলপ ৰখি ৰখি,
অ কিন কিনীয়া বৰষুণ মানে ঠাণ্ডা বতৰ অলপ,
বতৰটো ভাল আছিল আজি,
উম মই এনেকুৱা বতৰ ভাল পাও,
হয়
কালি গধূলি পুৰা বিৰাট বৰষুণ দিল নহয়, তেতিয়া মই পুৰা জিকিলো, অহ মই পুৰা জিকিছো তেতিয়া, কাণত পুৰা দুটা হেডফোন লগালো হেলমেট লগালো তাৰপিছত ম মবাইলখন মোবাইল খনত গান বজালো পুৰা ফুল চাউণ্ড দিলো, পুৰা জিকি জিকি পুৰা ঘূৰি ঘূৰি ঘৰত আহিলো ঘৰত আহোতেও পানী বন্ধ ইমান মজা লাগে নহয় জিকি জিকি গাড়ী চলাব
হেল হেলমেটত ইনটাৰকম লগাই ল'বা হেলমেট আছে যদি
আ ইণ্টাৰগাম
হয়
সেইটো দি কি হয় তোমাৰ,
সেইটোদি ব্লুটুথ হয় মানে তুমি গানো শুনিব পাৰা ফোনো ৰিচিভ কৰিব পাৰা,
নাই নাই মই এয়াৰবাতচ আছে এয়াৰবাতছ লগাই লৈছো,
অলপ এয়াৰবাতচ লগোৱাৰ পিছত সে হে হেলমেট পিন্ধাৰ পিছত প্ৰব প্ৰব্লেম নহয়?
নহয় তোমাৰ আহ, খোলাত সময়ত অলপ প্ৰব্লেম হয় মানে ওলাই যায় হেলমেটচ,
অ আচ্ছা আচ্ছা
মানে মোৰতো হেলমেট হে হেলমেটৰ লগত এয়াৰবাডছ লগালে কাণটো বিষাই
হয় নেকি অ মো-ৰ মোৰ যোনখন একযোৰ খন হেলমেট আছে সেইখনৰ লগত মানে এ তোমাৰ এয়াৰবৰ্ডছ লগালে মানে বিষায় মানে এয়াৰবৰ্ডছৰ হেলমেট তলত হেলমেটটো পুৰা টাইট ন মাতাত ফিক্স হৈ যায় হেল মানে হেল হেডফোন লগালে মানে ঠেলি ধৰে কাণত তাত সেকানে বিষ উঠে
এতিয়া কি কি কিহৰ হেলমেট ইউজ কৰি আছ
মই এতিয়া দুটা আছে এটা ভেগাৰ আছে এটা একজৰগৰ হেলমেট আছে এজৰৰ হেলমেটটো তোমাৰ ক'বাত দূৰত ট্ৰেভেলিঙত গ'লে মানে পিন্ধি যাওঁ আৰু ভেগাৰ হেলমেট ডেইলি লাইফত ইউজ কৰো ইমান ভাল
এ এ এতিয়া হেলমেট যিমান পাৰিবা মানে সস্তা হেলমেটে মানে লগত লৈ ফুৰিবা এতিয়া যি চুৰ হৈছে
চুৰ হৈছে আৰু তাৰ পিছত তোমাৰ মাথাও হাল্কা হয় ন সচ
অ চোৰ বহুত হৈ আছে টো হেলমেট মোৰ মোৰ এসপ্তাহ মান হল হেলমেট এটা গাড়ীৰ পৰা লৈ গৈছ গা মানে
হয় নেকি কিহৰ হেলমেট
হা
কিহৰ হেলমেটে আছিলে তোমাৰ
এ কিবা নামটো কিউবি এইটো বেলেগ কোম্পানী কিউবি জিবা
নাই নেকি
উম
অ মোৰ তেনেকুৱা কৰ'বাত গ'লে হেলমেটটো মানে হা হাততে ৰাখো
অ হা হাত হাততে ৰাখিব লাগে এই গাড়ী চাড়ী না নাৰাখিবা বৰ্তমান
অ কোনোবাই উঠাই লৈ গলে আগত নিজৰে দিগদাৰ ন সেই
উ উম উম উঠাই লৈ যায় মানে যিবিলাকে মানে হেলমেট কি কিনিব নো মানে কিনিব নোৱাৰে তাৰপিছত এতিয়া আৰু ট্ৰেফিক ৰুল বনাই দিছে যে
যে হেলমেট উ নিপিন্ধিলে জৰিমনা দহ হাজাৰ পোন্ধৰ হাজাৰ
এক হাজাৰ এই হেলমেট নিপিন্ধিলে তোমাৰ পলিউচন ফেল হলে দহ হাজাৰ
হয় হয় এক এক হাজাৰো বহুত দিয়াচোন
অ সেইটোৱে টো হয় মোৰ এক হাজাৰৰো ফাইন লাগিছেহে
হয় মোৰ বহুত উ উ মোৰ তিনিটা মান ফাইন লাগিছিল দুটা ক্লিয়াৰ কৰিছোঁ আৰু দুটা এটা কৰা নাই কৰিব লাগিব।
অ এটা ফাইন লাগিছে এইটোৱে ক্লিয়াৰ কৰিব পৰা নাই হলে আজি তিনি বছৰ মান।
এটা কৰিলে একো নাই এটা ফাইন লাগিলে একো নাই
মানে কি হল হাতত হেলমেট লৈকে ব্ৰিজৰ ওপৰৰ পৰা পুৰা বিন্দাছ গৈ আছিলো হা ব্ৰিজৰ ওপ ওপৰত মানে পুলিচ বহি আছিল মই দেখা নাই পটককে ফটো উঠাই দিল নহয় হাজাৰ টকাৰ ফাইন গধূলি আহি।
অ
তাৰ কাৰণে অ।
আজিকালি আৰু ব্ৰিজ ব্ৰিজৰ ওপৰতো কেমেৰা লগাই দিছেতো।
অ সেইটো কেমেৰা তোমাৰ এক্সিডেন্টৰ কাৰণে হয় তোমাৰ এইটো ফাইন কাটা নহয়।
হয় নেকি এক এক্সিডেণ্টৰ কাৰণে নেকি।
অ তোমাৰ কিছুমানে ব্ৰিজৰ ওপৰত খুন্দা চুন্দা মাৰিকে পলাই। নহয়, সেইবোৰৰ কাৰণে মানে কেমেৰা লগোৱাইছে।
আচ্ছা মই ভাবিলো ফাইন কাটাৰ কাৰণে নেকি?
তোমাৰ লগত কেতিয়াবা এক্সিডেন্ট বা তেনেকুৱা কিবা হৈছে নেকি।
নাই নাই নাই এক্সিডেণ্ট তেনেকুৱা হোৱা নাই। ইচ্ ইচ্ কৈ একবাৰ স্কুটি স্কুটি লৈ। এ স্কুটি লৈ মই পৰিয়ে থাকো মানে সৰু সুৰা পৰিয়ে থাকো মই নিজে দুখ পাও পৰি কেন। বেলেগৰ কাৰণে হয় অ এই শ্লিপ খাই মাজতে পৰিলো। পাব্লিক হেল্থত শ্লিপ খাই প পৰিলো মাজতে।
হয় নেকি মোৰ মাজতে একবাৰ এক্সিডেট হল একবাৰ।
হাতৰ চাল চাল গৈছে টিৰি টিৰিটেনছ লৈ গৈ। উম লৈছো চাৰি পাঁচ দিনৰ ভিতৰত ভালে হৈ গৈছো।
অ অ টিটনেচৰ বিজি লৈছা অ ভাল এই। বোৰ লব লাগে মানে কিবা হলে মোৰ একবাৰ কি হ'ল জানা নাই এ মই এই। নাৰা নাৰেংগী চাইডে দি স্পীডত আহি আছিলো পটককে মান এই গাড়ী আগত এখন চাইকেল আহি গ'ল এ চাইক চাইকেলক বচাওতে মানে মোৰ মই পুৰা দুটা বেলেগ ধৰি দিলো নহয়। জাগাত আগৰ ব্ৰেগ আৰু পিছৰ ব্ৰেগ।
দুওঁ দুওঁ দুটা দুটা ব্ৰেগ লাগাৰ লগে লগে হয় উলটি যাব নহলে চিপ খাব।
উল্টি গৈছো মই
মোৰতো এনেকুৱা হৈছে দু দু দুটা ব্লেক লগাই কেনে স্কুলিত আ বৰষুণ পৰি আছিল শ্লিপ মাৰি দিছে
মই যে দুটা ব্ৰেক এনেকা ধৰি দিলো মানে পোৱালিটোক লাগিলে মানে পোৱালিটো ডাইৰে্ট। কিবা হ'ল নহয় সেইকাৰণে মই দুটা ব্ৰেক ধৰি দিলো পিছত ধৰিলো আগত তাৰ পিছত আগত ধৰিলো। আগৰ ধৰা লগে লগে পিছৰ চাকা অলপ উঠিকে আ মই বেলেঞ্চ কৰোতে কৰোতে। মোৰ ভৰিতে বগৰি গল বাইকটো তাৰপিছত ভৰিখন। সেইটো সেইটো ভৰিখন ফ্ৰে চাৰ হল খোজকাঢ়িব পাৰা নাই তাৰপিছত আ তোমাৰ সেইটোৱে সেইটোৱে হোৱাৰ পিছত তোমাৰতো এইটো গৰম বাত দি বান্ধি না গ ভৰি পৰপ প্লাষ্টাৰ কৰি ভৰিয়ে পুৰা প্লাষ্টাৰ কৰি দিলে। তাপাচতো মাত কি হল
ফুলি যায় পুৰা ন ফুলি যায়।
অ মানে হাড়দিত মানে স্ক্ৰেচ হয় ফেকচাৰ মানে। তোমাৰ আহ ভাঙি যোৱাটো মানে আহ। ভাঙি যোৱাটো মানে ভাঙি গ'ল আৰু দুই টুকুৰা মোৰ ফ্ৰেকচাৰ হৈছিলে। এ এ কি কৰিছে এঅহঁতে অ ভৰিৰ মানে মোৰ অ তলত ফ্ৰেকচাৰ হৈছে ওপৰত প্লাষ্টাৰ কৰি দিছে। আঙুলিৰ তাতে ফ্ৰেকচাৰ হৈছে মোৰ ওপৰত প্লাষ্টাৰ কৰি দিছে। এই-বে ইমান হাঁহি উঠিছে মোৰ। নকবা আৰু ইমান জমনি জমনিত
ক'ত কৰাছিলা বোলো
এহ আমাৰ ইয়াতে ইজি নাৰ্ছিং হোম বুলি। ই জি নাৰ্ছিং হোমত কৰিছিলোঁ দামি মেডিকেলত কৰিছিলোঁ। হাঁহি উঠিছে আঙুলিত ফ্ৰেকচাৰ হৈছে ওপৰত প্লাষ্টাৰ কৰি দিছে।
মানে কিমান দিন লাগিল ভাল হোৱাতে।
ভাল হোৱাতে মই পঁচিছ দিনতে খুলি দিলো। আৰে মোৰ ফেকচাৰ খুব ভৰি খুলি দিছো মই পঁচিছ দিনতে ঘৰত। জে খুলি দিছো।
হয় ঠিক আছে বাৰু ৰাখিছো হা।
দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
হয় হয় ঠিক আছে। উম দে।